হেল্ল'।
অ, ' কি খবৰ?
ভালে, আপোনাৰ?
আছোঁ ভালেই ইমানো ভাল নহয় আৰু ইমান গৰম লাগিছে আমাৰ ইয়াত বহুত গৰম মাৰিছে একদম মানে কাৰেণ্ট নাই এতিয়া মানে বাহিৰতে অকমান গছৰ তলত বহি আছো।
হয়, হয় মই কি কৰিম আৰু? অকমান কাম বন কৰি আছো ৰ
হয়।
এ এয়া পাঁচ তাৰিখ মানে ছোৱালীজনীৰ বাৰ্থডে আছে।
হয়-হয়।
মানে এয়া ঘৰ দুৱাৰখিনি অলপ চাফা কৰিছোঁ। এতিয়া হেৰি কৰে আপুনি
অ, অ, ' জানো কিয়? এইবাৰ মানে কি বেছিকে ডাঙৰকে পাতিবা নেকি আগতকৈ?
অ', ডাঙৰকে পাতিম মানে এতিয়া কেক দুটা অৰ্ডাৰ দিছো। কিন্তু আৰু গাঁৱলীয়া মানে মানুহখিনিয়ে কৈছে যে অলপ গাঁৱলীয়া কোনোবাই বনাব জানে যদি অকমান হেৰি কৰি আছে আৰু কৈছে বনাব দিবা লাগে যদি মই পইচা দি দিম
অ', হয়,
আপুনি গোল্লা পাৰে যদি গল্লা বনাব আৰু কেক এটা বনাই পলে দিব পাৰিব নেকি?
তাৰ তাৰমানে কি হেৰি কিনা নালাগে আৰু ধৰি লওক গাঁৱলীয়াহে লাগে আৰু
অ', গাঁৱলীয়া মানুহ কৈছে বাৰে বাৰে কিনা আনি আছো এবাৰ গাঁৱত বনাই পেলাই সেইকো মানুহখিনি
ঠিকে আছে অ', ভালে কৰিছে বাৰু ভালে ভাবিছে সদায়নো কিনা কিমান খাব আৰু। এতিয়া দোকান গাঁৱলীয়া গাঁৱলীয়া বস্তুটো খাই মানে টাউনৰ মানুহে ভালেই পায়। এতিয়া মই শিকাই দিওঁ নহলে তুমি ঘৰতে বনাবা।
মই সময় নাই, সময় নাই কাৰণে মানে আপোনাক কৈছো।
এতিয়া কোনে লৈ যাব আহি?
নাই লাগে যেদি মই যাম নহলে মানুহজনক পঠাই দিম। কিবা এটা কৰিম আৰু আপুনি বনাই পেলাই থৈ দিব মোক মানে এইটো যুত নকৰিব আৰু
অ', হয় নেকি মানে কি কিমান ডাঙৰ লাগিব মানে?
কিমান ডাঙৰ মানে আপুনি কিমান ডাঙৰ বনাব পাৰে
হয়। যদি সৰু সৰুকে সৰু সৰুকে বনাব লাগে ধৰি লও দুই তিনটা মান বনাই দিম। নহলে শিকাই দিম অকণমান শুনা তুমিয়ো অকনমান পাঁচ তাৰিখলৈ শিকিব পাৰিবা এটা ঘৰতে নিজে বনাই। বা খাব পাৰিবা হেৰি কৰিবাচোন ময়দা অলপমান আনিবা
হয়,
ময়দা খিনি কি কৰিবা তাপ এটা দি জুখিবা ধৰি লওক আগে কণীটো লবা আৰু কণী পাঁচট মান লবা কামান ললে মানে কি বস্তুতটো হেৰি হব উম, অকমান ডাঙৰ হব তোমালোকৰ মানুহ বেছি যিহেতু এতিয়া হেৰি ৱা ভগাব ভাল হব কণী পাঁচটা ল'বা পাঁচতা লৈ মানে কি হেৰি গিলাচ এ তাতে কণী খিনি অ', এটা এটাকে ভাঙি হলে ল'বা। লৈ তাৰপিছত ভালকে একদম ঘুটি পেলাই ল'বা একদম কণী খিনি, ব যাতে অক মানুহ হেৰি নাথাকে আৰু উ কুসুমটো নাথাকে বহুত যিমান গুটিবা কিমান মানে কণী কেক টো মানে ফুলিম কণীটো মানে বহুত ভালকে ফুটিব লাগিব। এতিয়া আৰু কণী কণী খিনি গিলাচ এটাতে ল'বা তাৰ পিছত গিলাচটোৰ কণী খিনি কিমান খিনি হয়। সেইখিনি মানে বেলেগ এটা দুটা পাত্ৰত থৈ যাবা
হয়,
তাৰপিছত আকৌ ৰিফাইন - ৰিফাইন দিলে হেৰি পেটৰ বেমাৰ হয়, তথাপিও আমি এতিয়া আকৌ ৰিফাইন দিলেহে ভাল পাওঁ যে খাই। হেৰি কৰিবা নহ'লে ৰিফাইন দিলে, এনে ঘৰতহে বনাই খাবা ৰিফাইন নালাগে দিয়া ন সৰু ল'ৰা ছোৱালী আছেতো পেটৰ বেমাৰ হব সেই এতিয়া যে হেৰি মিঠাতেলটো যে ধাৰা
হয় হয়।
অ' এই ধাৰা তেলটো ল'বা তাৰপিছত ধাৰা তেলতটো লৈ তেতিয়া মানে কণী যিমান খিনি হৈছিল এই গিলাচত সিমাখিনি তেল লবা লৈ সেই আকৌ সেই কণী য'ত চ দিছা তাতে বাকি দিবা, তাৰপিছত আকৌ লগ'বা হেৰি মৈদা যে
হয়।
অ' ময়দা খিনি ধুনীয়াকে আনিয়ে তেনেই নলব আকৌ কিবা পোক থাকিব পাৰে লেতেৰা বস্তু থাকিব পাৰে সেইকাৰণে চালোনিয়ে ধুনীয়াকে চালিবা চালি অ' চালি লৈ তেতিয়া যিখিনি ধৰি লওক বেয়া বস্তু ওলাই পেলাই দিবা। তাৰ পিছত আকৌ গিলাচটোত সি যিমানখিনি কণী আৰু ৰিফাইন লৈছিলা সিমা খিনিয়ে মানে আকৌলবা সেই ময়নাা খিনিও লবা। তাৰ পিছত তাত গাজিয় কলা যেীয়া চিনি পোৱা এই কা কলা কলা যে? অ' হয় হয় পুলাজিয়া কেইটামান ছিটাই দিবা, আকৌ বেকিং পাউদাৰ যে চিনি পোৱা নাই?
অ' পাও।
অ' সেই বেকিং পাউদাৰ দিবা তাৰপিছত একদম ধুনীয়া গোটেইখিনি আকৌ নিমখ অকমান দিবা নিমখ অকমান দিবা তাৰপিছত আকৌ গিলাচটোত যিমান খিনি ধৰি লওক হেৰি লৈছিলা অ' ৰিফাইন লৈচিলা সিমান খিনিয়ে চেনি দিব পাৰা। আৰু নহলে অলপ কমাইও দিব পাৰা ধৰি লও আজিকালি অ' কিমান চুগাৰ বেমাৰ আছে হয়, এতিয়া যদি তোমালোকে পিঠাটো বেছি খোৱা তেতিয়াহ'লে ধৰি লও সমান সমান আৰু যদি পিঠাটো তুমি কমকে খোৱা তেতিয় ধৰি লক ক
হয়।
চেৰি খিনি অলপ কমাই দিবা। দি লৈ পুৰা মানে ফেটি থাকিবা, ফেটি থাকিবা একদম গোটেই আ লগ গোটেইখিনি মিহল তুমি বুজিয়ে পাবা। ফেটি থাকোতে থাক গোটেই মানে কি কয় বস্তু খিনি একদম লগ লাগি হেৰি হৈ যায় অকমানহ গোটা নাথাকে।
হয়, হয়।
পেচাৰকুকাৰ আছে ঘৰত?
অ' আছে।
অ' প্ৰেচাৰ কুকাৰত কি কৰিবা ৰিফাইন অকমান বা মিঠাতেল অকমান সানি ল'বা তলখনত ভিতৰৰ তলখত সানি ল'বা সানি লৈ তেতিয়া কাগজ যে পেপাৰ কাগজ
হয়।
অ পেপাৰ কাগজ আনি লৈ কি কৰিবা জাপ জাপ কৈ পাৰি লবা। পাৰি লৈ। তাত হেৰি পেপাৰ কাগজখনতো অকমান এনে সানি দিবা। সানি দিয়াৰ পিছত তেতিয়া মানে কি তেতিয়া বস্তু এম যিখিনিয়ে এখনি হেৰি কণী আৰু এইখিনি ময়দা চয়দা যে হেৰি কৰি লৈছিলা ফেটি লৈছিলা খিনি ধুনীয়াকে বাকি দিবা অলপো বাতিত নাথাকে বাকি দিবা। দি লৈ তাৰপিছত ধুনীয়াকে আৰু নহলে আকৌ হেৰি কৰি সেনেকে নিদিলেও বা হেৰিত ই এটাত ভৰাই প্ৰেচাৰ কুকাৰতোত সেনেকে দিলেও হ'ব, আৰু ধৰি লওক কাগজত দিলে বেছি ভাল লাগে ধৰি লওক বস্তুতো তল খন পুৰা যায় যে।
হয়-হয়-হয়।
বেছি ভাল লাগিলে। অহ এতিয়া সেনেকে দিবা দি লৈ তাৰপিছত প্ৰেছাৰ কুকাৰ যে ঢাকনখন মাৰি দিবা। ঢাকন খন মাৰি দিয়াৰ পিছত এয়া চিটি টো লগাই নিদিবা, হোচেলটো যে সেইটো লগাই নিদিবা। তাৰপিছত প্ৰেচাৰ কুকাৰতো কি কৰিবা। এনেকে মাজত বহাই দিবা চন মাজৰ খিনি হৈ গ'ল। হোৱাৰ পিছত। তাৰপিছত আকৌ এইটো চাইড কৰি লৰাই দিবা। অকমান জুইতো এনেকা গোটেই চাৰিও হ্ৰদতো সেনেকে লৰাই লৰাই দিবা নহয়। তাৰ পিছত ঢাকন খন ফুলি চাবা যে ওপৰলৈ ফুলি আহিছে। বস্তুতটো ফুলি আহিছে, তেতিয়া তুমি এডাল কিবা বাঁহৰ খাটি নহলে চামুচ, চামুচৰ তলৰডোখৰ এনেকে মাৰি দিবা। মাজতে মাৰি দিবা যেতিয়া যেতিয়া দেখিবা তুমি চামুচখনত লাগি ধৰা নাই বা বাঁহৰ খাতিটোত লাগি ধৰা নাই তেতিয়া মানে উ হেৰি তেতিয়া গম পাবা যে সে হৈছে।
হয় হয়।
আৰু যদি তাত লাগি ধৰে বস্তুতো বা ময়দা খিনি লাগ লাগি আহে, তেতিয়াাহ'লে সেই বস্তুতটো কেচা হয়। তেনেকে বনাই, বনাই চাবাচোন। যদি হয় তেতিয়া তুমিয়ে বনাব পাৰিবা। ইমান দূৰ বাত আহিলে এতিয়া কে ধৰি লাগিব পাঁচশ টকা। হয়, ইমান খিনি বস্তু লাগিব দিয়াচোন। গেছো যাব ইমানখিনি, ধৰি লওক সৰুকে এটা বাতিৰ সমান বনাব গলেও পাঁচশ টকা লাগিবই আমাক। এতিয়া এতিয়া তুমি ভাত তাৰপাছত ভাৰাত নিব আহোতে আকৌ তিনি-চাৰিশ টকা খৰচ হৈ গ'ল। সেইটোতে এতি সাতশ টকা খৰচ হৈ গ'ল। হয়, সেই সাতশ টকা খৰচ কৰাত সেই সাতশ টকা দি, তুমি তিনটামান বনাব পাৰিবা।
হয়, হয়। শুনকচোন এতিয়া। আহ এতিয়া শুনক, এতিয়া আপুনি আহ,
যদি পাহৰি যোৱা, তেতিয়া আকৌ এবাৰ লাগে ফোন কৰি সুধি ল'বা।
অ সেই তাকে কৈছো, এতিয়া তাকে কৈছো মই এতিয়া আপুনি এতিয়া শিকাই দিছে, এনেকৈ শিকাই দিয়া মতেদি কৰি চাম। মোৰ এতিয়া সময় নাই। এতিয়া আপোনাক তে আপোনাক তেওঁক কৰি চাইছো যেতিয়া আপুনিও বনাই
মই বাৰু পইচা পাম ভালে কথা। এ পইচাটো পাম তুমি পইচা দিবা। এনেই নিনিয়া নহয়। হয়। এতিয়া এনেই নকলে এনেই তুমি খুজিছা, সেইটো নহয়, নহয়, এতিয়া তুমি পইচাটো দিবা আৰু এতিয়া মই ভাবিছো কি ইমান দূৰ এতিয়া তোমাক নিজৰ বুলি ভাবো কাৰণে হে কৈছো, এতিয়া ধৰি লওঁ পইচাটো খেদাব নালাগে।
উম, ম নাই পইচাটো খেদোৱা মানে কি এতিয়া। এটা পাৰ্টি দিলে পইচা পাই খৰচ হবই সেইটো কথা কোৱা নাই এতিয়া মই যে কেকটো বনাম যে কেকটো হয়, নহয়, সেইটো মোৰ পাছৰ কথা এতিয়া মই শিকি চাম বাৰু। আপুনি কৈছে শিকি চাম, বস্তুতটো বনাম কিন্তু বনালেও। আপোনাক দুটা অৰ্ডাৰ দিছো, আপুনি দুটা বন দিব
অ হ'ব দিয়া বাৰু হ'ব দিয়া তুমি যদি ইমান আপত্তি কৰিছা। হ'ব দিয়া। বাৰু বনাম। এতিয়া কোনো কথা নাই।
হয়। এতিয়া আপুনি মানে দিলে, মই বনোৱাটো বা হয় নহয় এতিয়া মই নিজে ক'ব নোৱাৰিম না। এতিয়া বস্তুতো হৈছে না নাই। এতিয়া মই নতুনকে শিকিমে এতিয়া আপুনি জানে যে এতিয়া আপোনাক সেইকাৰণে কৈছো আৰু, এতিয়া বনাই দিবৰ কাৰণে।
নতুনকে বনাইছা কি হ'ল এয়া চাবাচোন তুমি তোমাৰ য়ে বেছি ভাল হ'ব। চাবা প্ৰথম বনাওঁতে অকমান বেয়া হ'ব পায় পিছত চাবাচোন তোমাৰ। হেইটোৱে ভাল হ'ব, তেতিয়া নালাগাই তেতিয়া তুমিও বেছিব পাৰিবা। কিমান মান অৰ্ডাৰ দিলে।
হয়, হয়, হয়, এতিয়া মানে কি জানা দে
কিনাবিলাকক ভাল নাপাওঁ কিয় জানাই কিনা বিলাকে এই কিম দিয়ে যে এইসোবা
অ' বহুত হয় বহুত কিবা কিবি দিয়ে। কেনে মানে বহুত অসুবিধা লাগে। সেইটো কাৰণেতো আপোনাক কৈছো গাঁৱলীয়াতো ভাল লাগে।
বাৰ্থডে তাৰ নাম লিখি দিব সেনেকে বনাব। কিন্তু ভাঙকে নি খাই।
অ' ভাল নালাগে, এতিয়া ছোৱালীজনীয়ে কৈছে আপোনাক ক'ব কাৰণে।
অ' হ'ব দিয়া বাৰু মই বনাই দিম, এতিয়া আজি ৰাখিছো। পিছত আকৌ পাহৰিলে তেতিয়া কবা।
হয়, হয় দিয়া ৰাখক।